দউ নমস্কাৰ
নমস্কাৰ বন্ধু
আজি আমি তোমাৰ পৰ্যটকৰ মাৰ দৰ্শক। শ্ৰেণী বিভাজনৰ বিষয়ে আলোচনা কৰিম। কৰিব নে তুমি?
হয় হয় কৰিম।
উম। তুমি এনেক। কোৱাচোন এনে পৰ্যটকৰ। মাৰ্গদৰ্শকৰ শ্ৰেণী বিভাজন কেনেকুৱা ধৰণৰ থাকে
প্ৰথমতে ক'বলৈ গ'লে পৰ্যটন এখন দেশ! ৰ, অৰ্থনৈতিক মেৰুদণ্ড বুলি ক'ব পাৰি! যে, এখন ঠাইৰ বিষ হয় সঠিক তথ্য। ত সঠিক। আহ ইতিহাস পৰম্পৰা আদি যিসকল লোকে। আহ দৰ্শনাৰ্থীসকলক বুজাই দিয়ে, তেওঁলোকে আমি সাধাৰণ ভাৱে অঁ পৰ্যটন মাৰদৰ্শ বুলি। ক'ব পাৰো। ইয়াৰ ভিতৰত আমি ঐতিহাসিক মাৰ্গদৰ্শক। যে যি। ব্যক্তিয়ে কোনো এখ যি। কোনো এখন ঠাইৰ আ ইতিহাসৰ বি, বিষয়ে তথ্য প্ৰদান কৰে। অঁ তেনেলোকক আমি- ক'ব পাৰো ঐতিহাসিক মান। দৰ্শক বুলি তাৰ উদাহৰণ হিচাপত আমি। অসমৰ যি অসমৰ তাজ অসমৰ। আঁহ ৰংঘৰ, কাৰেংঘৰৰ বিষয়ে যোনিৰ তথ্য প্ৰদান কৰে তেওঁলোক ক'ব পাৰো।
মানে যোনবিলাক মানে, অঁ, যোনবিলাক পৰ্যটকে মানে ধৰি লোৱা ঐতিহাসিক দিশটোত মানে বেছি গুৰুত্ব থাকে সেইবিলাকক সেই পৰ্যটক মাৰ্গদৰ্শক বিলাকে বুজাই দিয়ে ধুনীয়াকে
হয় হয় বুজাই দিয়ে তেনেকুৱাকে।
এনে তাতে তোমাৰ ধৰিল হয় তাতে তোমাৰ এই চহৰৰ চহৰৰ গাইডো থাকে বা ধৰিল। অঁ সেই বিষয়ে হে গাইডটোৰ মানে গভীৰভাৱে জ্ঞান থাকে ত উৎস আহৰণ কৰিতো মানে হয় তেওঁ মানে দৰ্শনাৰ্থীসকলক ভালদৰে বুজাই দিয়ে যাৰ ফলত তেওঁলোকৰ যিবিলাক নজনা কথা শিকিবলৈ আহে সেই কথা শিকাত ফলপ্ৰসূ হয় আৰু।
হয় তাক আমি উদাহৰণ স্বৰূপে ক'ব পাৰো যে যি কোনো যি মাৰ্কদৰ্শকে দিল্লীৰ বিষয়ে বুজা এজন দৰ্শকক বুজাব গুৱাহাটীৰ বিষয়বোৰ চবত বুজাব কেনেকুৱা ধৰণৰ কথা এনেকৈ ক'ব পাৰো
আঁ যোনবিলাক যেনে ধৰি লওক ঐতিহাসিক স্থান ধৰি লও আমাৰ অসমৰে যেনে দহ পৰ্বত দিয়া তেজপুৰৰ এইটো এটা আমাৰ ইতিহাস ধ্বংসাবসৰ পৰা ৰক্ষা পোৱা এটা ইতিহাস আঁ হয় আৰু আৰু আৰু কোৱাচোন তুমি কেনেকুৱা ধৰণৰ মাৰ্গদৰ্শক থাকে
আৰু হৈছে যে আঁ স্থানীয় মাৰ্গদৰ্শক যি আঁ যি মাৰ্গদৰ্শকে কোনো এটা নিৰ্দিষ্ট স্থানৰ গোটেইখিনি বস্তু ইয়াত আহিব যেনেকুৱাকে তাৰ পৰিৱেশৰ লগতে ভূ ভূগোলৰ বিষয়ে সাংস- স্কৃতিৰ বিষয়ে ইতিহাসৰ বিষয়ে সঠিক আৰু স্পষ্ট শুদ্ধ তথ্য প্ৰদান কৰে আমি তেনেকুৱা লোকক তেনেকুৱা লোককে আমি
স্থানীয় স্থানীয় মাৰ্গদৰ্শক হয় হয় স্থানীয় মাৰ্গদৰ্শকৰ সাধাৰণ এ ধৰি লও স্থানীয় অঞ্চলৰ যোনবিলাক উম মানে স্থায়ীয় এলেকা আছে ধৰি লও যেনে তেওঁলোকৰ দৰ্শনাৰ্থী- সকলে জনজাতিসকলৰ ধৰি লওক স্থানীয় লোকসকলৰ খাদ্য পৰম্পৰা সাজ পোছাক বা তেওঁলোকৰ ৰীতি নীতি তেওঁলোকৰ সংস্কৃতিটো এই এই সকলো বিলাক চাব বিচাৰে, ওচৰৰ পৰা অনুভৱ কৰিব বিচাৰে। ত' তাৰ বিষয়ত স্থানীয় গাইড ধৰি লও সেই তথ্যত জ্ঞান আহৰণ কৰি তেওঁলোকে পৰ্য্যটকক বুজাই দিয়ে।
দিজিয়ে বঢ়িয়া খাযিয়ে।
হয় হয় উদাহৰণস্বৰূপে ক'বলৈ গ'লে যেনে- ধৰিল আমাৰ অসমীয়া সংস্কৃতিটোৰ বিহু আমাৰ খাদ্যৰ লাৰু পিঠা তাৰপিছত সাজ পোছাকৰ ভিতৰত ধৰিল মুগা পাট কাপোৰ এইবিলাকৰ বিষয়ে সে তেওঁলোকে যোনবিলাক পৰ্য্যটক বা দৰ্শনাৰ্থী বিলাক আহে বাহিৰ। বাহিৰপৰা সেইবিলাকে চা চাব বিচাৰে আৰু উম তাৰপিছত আৰু আৰু আছে তোমাৰ প্ৰকৃতিক বা বনাঞ্চল ভিত্তিক পদৰ গায়ী তোমাৰ পৰ্যটকৰ মাৰ্গ দৰ্শক। যোনবিলাক পৰ্য্যটক‌‌ ধৰি ল তোমাৰ প্ৰকৃতি প্ৰেমিক হয় তেওঁলোকে প্ৰকৃতিৰ পৰিৱেশটো চাব বিচাৰে, ধৰি লোৱা যেনে প্ৰকৃতিত জৈৱ বিচিত্ৰ সমূহ চাব বিচাৰে বন্য প্ৰাণী চাব বিচাৰে। ৰাষ্ট্ৰীয় উদ্যান এইবিলাক চাব বিচাৰে সাধাৰণতেটো আমাৰ পক্ষী, জীৱ জন্তু চাব লাগিলে তোমাৰ ৰাষ্ট্ৰীয় উদ্যান, অভয়াৰণ্য এইবিলাকতো যাব লাগিব। এই প এইপ পৰ্যটকৰ মাৰ্গদৰ্শকে সেই বিষয়টোৰ ওপৰত বা প্ৰকৃতিৰ এই বিষয়টোৰ ওপৰত বহুত গভীৰভাৱে মানে জ্ঞান আহৰণ কৰে। জ্ঞান আহৰণ কৰি সঠিক তথ্য মানে দৰ্শনাৰ্থীসকলক দিবলৈ চেষ্টা কৰে।
কৰে কৰে আমি কৰ ধৰ্মীয় পৰ্যটন আহে ধৰ্মীয় যোনবিলাক মাৰ্গদৰ্শক আছে। যে মাৰ্গদৰ্শক আছে। যি মাৰ্গদৰ্শকে এটা ধৰ্মীয় অনুষ্ঠানৰ বিষয়ে তাৰ কেনেকুৱা তাৰ ৰীতি-নীতি আচাৰ পঢ়াৰ লগতে ইতিহাস আদি সকলোবোৰ তথ্য দি দিব পাৰে। তেওঁলোকে তাৰ সেই ঠাইটোৰ গুৰুত্ব কিয় ইম্পৰ্টেণ্ট বেছি গুৰুত্ব ত্ব কিয় বেছি
হয় এটা ক'ব গ'লে, ধৰি লোৱা তোমাৰ ক'ব গ'লে তোমাৰ আমাৰ পৰ্য্যটকৰ যোন টো মাৰ্গদৰ্শক আছে তেওঁক আমাৰ ৰাষ্ট মানে ৰাষ্ট্ৰীয় সংস্কৃতিৰ ৰাষ্ট্ৰদূত বুলিও কোৱা হয়। মানে, তেওঁৰ ওপৰতে মানে সম গ্ৰ ভাৰতৰ মান সন্মান ধৰি লোৱা আমাৰ অৰ্থনীতিটো মানে পৰ্যটন বিভাগত সেই তেওঁ তেওঁৰ ওপৰতে গোটেই মানে নিৰ্ভৰশীল তেওঁ যদিও সঠিক তথ্য থ্য' বা সঠিক। জ্ঞান দিয়ে, তেতিয়া, আমাৰ ভাৰতৰ সংস্কৃতিটো অধিক, মানে বাহিৰা দেশতো মানে অধিক জনপ্ৰিয় হোৱাৰ মানে, সম্ভাৱনা থাকে বহুত।
হয়।
হয়, আৰু তোমাত থাকে, চহৰৰ গাইত ধৰি লও যোনবিলাক, মানুহে ধৰি ৰেলৰ আমাৰ চহৰবিলাক দৰ্শন কৰিবলৈ আহে চহৰত ক'ত কি আছে ক'ত কেনেকুৱা নাই সেইবিলাক চহৰৰ পৰ্যটকে মানে। মাৰ্গদৰ্শক কৰে আৰু। পৰ্যটক বিলাকক।
হয়, আৰু লগতে আমি এনেকুৱা ক'ব পাৰো গাই - অ' - গাইড অ ছিল, অ' গা - যোনিলাকে গাড়ী - গাড়ী মাৰ্ক চলোৱা মাৰ্গ দৰ্শক যি মাৰ্গদৰ্শকে কেৱল এখন ঠাইৰে বৰ্ণনা নিদিয়ে বৰঞ্চ তেওঁ অপৰজ ত সকলক যোগাযোগৰো সুবিধা প্ৰদান কৰি দিয়ে তাত তাতে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ যত সুবিধা হয় তেনেকুৱা যি লগতে তেওঁ মাৰ্গ দৰ্শক হিচাপেও কাম কৰে। যেনেকোৱাকে আমি এজন ক'ব পাৰো যে, অ' হৰি নামৰ এজন মাৰ্গদৰ্শকে তেওঁৰ পৰ্যটক সকলক লৈ গোৱাত টিৰ পৰা চি শ্বিলংলৈ যাত্ৰা কৰিলে, তেওঁ গুৱাহাটীৰ বিস্তৃত তইত তথ্য প্ৰদান কৰিলে লগতে শ্বিলঙৰ তথ্য প্ৰদান কৰিলে।
হয় হয়।
তে সুবিধা।
অ' আছে বহুতো মানে মাৰ্গদৰ্শক আছে, বহুত শ্ৰেণী বহুত বিভিন্ন ক্ষেত্ৰত বিভিন্ন মাৰ্গদৰ্শক আছে, যেনে ধৰি ল্ আ এই খেল ধেমালিৰ ক্ষেত্ৰত ধৰি লওক কিছুমান দুঃসাহসিক কাৰ্যত ধৰি লোৱা মাৰ্গদৰ্শ শক আছে তেওঁলোকে সেই বিষ ষয়ত, বিশেষভাৱে জ্ঞান আহজ - আহৰণ কৰে। আৰু আহৰণ কৰি কিন্তে মানে যোনবিলাখানে দুঃসাহসিক যেনে ধৰি ল পৰ্বতাৰোহণ তাৰপিছত নদীত নাও চলোৱা তাৰপিছত সাঁতোৰা। এইবিলাক ক্ষেত্ৰত ধৰি ল এই ও আমাৰ যোন বিলাক, এই হিমালয় পৰ্বত কিবাকিবি এই বিলাক যে আছে সেইবিলাকতো যোনবিলাখানে আহৰণ কৰবা বিচাৰে সেইবিলাখানক তেওঁলোকে বিশেষভাৱে মানে এটা তোমাৰ তথ্য প্ৰদান কৰে যাত তাতে তেওঁলোকে বিপদত নপৰে উম
অ তেওঁ নিৰাপত্তা নিৰাপত্তা দিয়ে তেওঁলোকক
তেওঁলোকক নিৰাপত্তা দিয়া হয় তেওঁলোকে নজনা কামটো কৰিবলৈ দিয়ে আৰু তুমি এটা কথা বুজি পোৱা নাই ধৰি লও এই মাৰ্গদৰ্শকসকলৰ তোমাৰ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে তুমি জানানে এনেই বিভিন্ন ক্ষেত্ৰত
হয় জানো যে কিছুমান পৰিদৰ্শকে এ কোনো এখন ঠাইৰ অ তেওঁলোকৰ আচাৰ ব্যৱহাৰ ৰীতি নীতিৰ বিষয়ে পৰামৰ্শ অপৰামৰ্শ পৰামৰ্শ দিয়াৰ পিছতো নামানা দেখা পোৱা যায় ফলত অ মাৰ্গদৰ্শকজনে সেয়াক নম্ৰভাৱে আৰু অতি উষ্টভাৱে ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে যাতে ঠাইখনৰ পবিত্ৰতা টো নষ্ট নহয় লোকেল তাত পৰিৱেশটো নষ্ট নহয়
হয় আৰু আৰু অ অ হয় আৰু যেনে ধৰি লওক তোমাৰ অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান বিলাকত যেতিয়া তোমাৰ মাৰ্গদৰ্শক বিলাকে ভ্ৰমণ কৰিবলৈ যায় তেতিয়া বহুতো হিংসছ জীৱ জন্তু থাকে সেইবিলাক সেইবিলাকৰ পৰাই যাতে সেইবিলাক ধৰি লওক কিছুমান আক্ৰমণো কৰে কিছুমানে যাতে সেই আক্ৰমণত মানে ভ্ৰমণকাৰীজনৰ বা একো যাতে ক্ষতি নহয় তাৰ পুৰা মানে তাত তাৎক্ষণিক তাৎক্ষণিক মানে তাৎক্ষণিক যোনবিলাক কাম কৰিব লাগে মাৰ্গদৰ্শক তেতিয়া সেইবিলাক কৰিব লাগে। আৰু তেনেকোৱা হয়, ধৰি ল' অঁহ হয়। কিছুমান, কিছুমান হয়, কিছুমান, কিছুমান ভ্ৰমণকাৰী- তেনেকোৱা থাকে চিঞৰ, বাখৰ কৰে ধৰি লওঁক- এই- আ ৰাচ ীয় উদ্যান আদি বিলাকত যে চিঞৰ বাখৰ কৰে, সেই বিলাকৰ ক্ষেত্ৰত- হিংস্ৰ, জীৱ- জন্তু বিলাক মানে বহুত ৰাগিয়াল হৈ যায়। ত' সেইবিলাক কামত গুৰুত্ব দিব লাগে।
পৰিৱেশৰ ওপৰত বিনষ্ট কৰিব নালাগে, প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে, প্লাষ্টিকৰ ব্যৱহাৰ কৰিলে লৈ আহিব লাগে, লগত। ঠিক' এনেকুৱা বিভিন্ন ব্যৱস্থা-
বহুত, বহুত, বহুত গুৰুত্ব দি থাকিব লাগে, মানে মাৰ্গদৰ্শক এজনে।
একেবাৰে লাগে। লগতে আহ বিভিন্ন সমস্যাৰ বাবে- সমাধান কৰিবলৈ- পৰ্যটকনে নিজৰ মূল্যবান দিব লাগে। যেনে- এনেকুৱা কে দুৰ্ঘটনা বা' আঁহ প্ৰয়োজনীয় সময়ত- প্ৰাথমিক চিকিৎসাৰ বক্স- থাকিব, থাকিব লাগে, লগত- লগতে স্থানীয় ঠাইৰ আৰু- লগত মাৰ্গদৰ্শকজনৰ যোগা-যোগ- থাকিব লাগে। তা'তে যিকোনো বিপদৰ সময়ত, লগতে যিকোনো বিপদৰ- সময়ত যাতে সাজু হৈ থাকিব পাৰে।
উম, উম, উম আৰু মাৰ্দৰ্শকজনে মানে, মাৰ্দৰ্শকজনে আৰু এটা গুৰুত্ব- দিব লাগে। ধৰি লওঁ যেতিয়া আমাৰ বাহিৰা পৰ্যটক এজন আহি কিনি তে' আমাৰ ধৰি লওঁক স্থানীয় অঞ্চল বিলাকৰ বজাৰ হওঁক বা বহুত কিবা-কিবি। যেতিয়া বস্তু কিনিবলৈ যাব, তেতিয়া- সেই খিনিতে বহুত মাৰ্গদৰ্শক জনে চকু দি থাকিব লাগে। কাৰণ বিদেশী ধৰি লওঁক, পৰ্যটক বুলি ভাবি আমাৰ স্থানীয় মানুহখিনিয়ে বহুত উচ্চ দাম বা ধৰি লওঁক কেতিয়াবা চুৰি কৰাওঁ দেখা যায়। ত' সেনেকোৱা ক্ষেত্ৰত- মানে তাৎক্ষণিক- াৱে পুলিচক খবৰ দিব লাগে। বা' তেওঁ মাৰ্গদৰ্শকজনে সেই বিষয়ৰ ওপৰত গুৰুত্ব দি থাকি যাতে তেওঁলোকৰ স্থানীয় যোনবিলাক নথি পত্ৰ আছে। যোনবিলাক ধৰি লওঁক মানে প্ৰয়োজনীয় নথি পত্ৰ, সেই নথি পত্ৰবিলাক যাতে চুৰজনে লৈ যাব নোৱাৰে। তাৰ ওপৰত অধিক গুৰুত্ব দি থাকিব লাগে। উম, ত' আমাৰ, আমাৰ পৰ্যটন উদ্যোগ'ত মাৰ্গদৰ্শকৰ মানে ভূমিকা অপৰিহীম। তেওঁলোকৰ অবিহনে এজন এটা মানে ভ্ৰমণ- অসম্পূৰ্ণ বুলি ক'ব পাৰি ন'। আঁহ ঠিক আছে বন্ধু। অঁ হয়, হয় ঠিক আছে বন্ধু ভাল লাগিল কথা পাতি তোমাৰ, তোমাৰ পৰা বহুত কথা জানিব পাৰিলো।
ময়ো পাৰিলো তোমাৰ কথা জানিব
ধন্যবাদ আকৌ পিছত লগ পাম। উম